শুনা পাইছানে ভালকৈ মাতটো অ মই শুনিছো শুনিছো তাকে কি কৰি আছা
হেল্ল' আহ পাই আছো পাই আছো কোৱা মই তোমাৰ হছিলো এনে
হা হা
এই এনেই, অকমান ওলাই আহিছিলো কোৱা।
অ, অ, অ, তাকে তাকে আৰু, খবৰ খাতি ভালনে?
খবৰ খাতি ভালেই, অ, তোমাৰ?
মোৰো ভালে, ভালে বাৰু দেই। তাকে হে, হা, হা
ভাত, পানী খালা নাই?
অ, ভাত পানী খালো, খালো এই জাষ্ট খাই উঠিছো, তুমি খালা?
মই খোৱা নাই তোমাৰ, খাম এতিয়া।
অ, অ। অ, তাকে মই, সেই তোমাৰ বোলো, বহুত দিন ফোন, চোন কৰা নাই। মই
হয়। অ, ভালে কৰিলা, ভালে সেইনা মই, কৰিবলৈ সময় পোৱা নাই, মানে
তে তাকে হ'ব, একো নাই বাৰু, দেই, মই বেয়া পোৱা নাই বাৰু।
অ, অ, অ।
অ, তাকে বোলো, সেই আজি আজি অকমান, কিবা মানে কেৰিয়াৰ নিৰ্বাচনৰ, গুৰুত্বৰ ওপৰত, অকমান আলোচনা কৰো, বুলিয়ে ফোনটো কৰিছিলো তোমালৈ।
অ, অ আৰু হেৰি নহয় আকৌ তোমাৰ এতিয়া তুমি এতিয়া হেৰি হ'লা ন, হাইাৰ ছেকেণ্ডেৰী পাছ কৰিলা, তাকে মই তোমাৰ লগত পাতিম বুলি ভাবিছিলোৱে, তোমাক বোলো মই অকণমান অলপ গাড়ীটো অকণমান কৰি দিম, যিহেতু অকণমান ডাঙৰ গতিকে। সেই, প্ৰব্লেম হ'ব। তেতিয়া, মই ভাবিছিলো তুমি সুধিলা, ভালে কৰিলা, বাৰ ভাল লাগিছে।
অ, অ, তাক, তাকে সেই, বোলো মানে তোমাৰ এতিয়া কেৰিয়াৰটো, মানে নিৰ্বাচন কৰাতটো আচলতে, আমাৰ এটা আচলতে বহুত জটিল কাম গম পাইছা নাই। যদি, যদি, আমি সেই কেৰিয়াৰটো যদি, ভালকৈ নিৰ্বাচন কৰিব পাৰোঁ। তেনেহলেতো আমাৰ লাইফটো, আচলতে বহুত উন্নত মানৰ হৈ যাব, লাইফটো আচলতে আমাৰ ছেট হৈ যাব। কিন্তু আচলতে তোমাৰ বহুত ল'ৰা, ছোৱালী তোমাৰ এনেকুৱা দেখা গৈছে যে, তোমাৰ আচলতে, সেই কেৰিয়াৰ আচলতে নিৰ্বাচনৰ ক্ষেত্ৰত ত, আচলতে বিফল হৈ পৰে। ভাল, এটা কেৰিয়াৰ তে, চুজ কৰিব নোৱাৰে। গতিকে, সেই সেইটো কাৰণে মানে, তোমাৰ কি হয়, তোমাৰ বহুত আহ, হেৰি, লৰা ছোৱালী মানে ভাল শিক্ষিত ল'ৰা চলেই তোমাৰ কি হয়
হয় মই এইখিনিতে মোৰতো আৰম্ভ কৰিছো অকমান হয় কেৰিয়াৰ কথা যোৱাৰ আগতে আমি অকমান কেৰিয়াৰৰ বাবে প্ৰিপৰেচন হোৱা আমি আমাৰ ৱেটো চাব লাগিব
ৱটো চাব লাগিব হয় হয় বাৰু হয় হয়
তুমি লৈছা এটা বেলেগ আৰু তুমাৰ যদি ডেষ্টিনেশচন হৈছে এটা বেলেগ তুমিতো কাৰণ বেলেগ একটা পথে গৈ বেগ এটা ডেষ্টিশ্যন লাবগৈোৱাৰা গতিকে অ প্ৰ প্ৰথম কথা তুমি নি য্বৰ ৱে আৰু য়াৰৰ মাজত তুমি ডিফাৰেনছ চোৱা হ'ব বিচাৰা কি আৰু কৰি আছা কি প্ৰথম কথা হয় আৰু মোৰ মটো অ সামগ্ৰিকভাৱে আমি কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত গোটেই কেৰিয়াৰৰ ৰৰুটমেপটো চাব লাগে কেৱল এ এটা ডেষ্টিনেশ্যন যেনেকৈ আমি লক্ষ্য চাওঁ জীৱনৰ নিজৰ এটা লক্ষ্য চাওঁ সেই লক্ষ্য টো চোৱাৰ উপৰিও অন্যান্য যিসমূহ আমি বেলেগ সমূহ বেলেগ উপলক্ষ্সমূহৰ আমি ৰাখো
ঠিক তেনেকে আমি কেৰিয়াৰ ক্ষেত্ৰতো অ বাকী
য কি হেৰ প্ৰাথমিক শিক্ষাৰৰত এয়া অসম চৰকাৰে এখন কেৰিয়াৰ কেলেণ্ডাৰ উলিয়াইছিলে
অ কেৰিয়াৰ কাচেলিঙৰ কেলেডাৰ হয়
হয় হয় গাইড বুকো আছে তোমাৰ কেলেণ্ডাৰো আছে য'ত তোমাৰ ফিল্ড বিভিন্ন ধৰণৰ ফিল্ডৰ কেৰিয়াৰসমূহ আছে, যে কি পঢ়িলে কি হ'ব পাৰি। কি পথত গ'লে কি হ'ব পাৰি, গতিকে সেইখিনি ক্ষেত্ৰত মই ভাবো যে সেই - যথেষ্ট সহায় কৰিব- কেৰিয়াৰ ক্ৰাউঞ্চিলঙৰ ক্ষেত্ৰ
নি নিশ্চয় কৰিব, নিশ্চয় কৰিব।
তুমি অ- হ'ব বিচাৰা যদি তুমি এজন ড্ক্তৰ- পঢ়ি আছা। যদি তুমি আৰ্টছত নহব ন কৰিব টো নোৱৰা, গতিকে অহ প্ৰথম মই আৰম্ভণি মই সেইটোৱে কলোঁ যে ৱে টো চাব লাগিব। হয়, হয়। কৈ যোৱা
এতিয়া তোমাৰ আচলতে- এনে সাধাৰণ ভাষাত দেই- কেৰিয়াৰ বুলিলে, আছ চলতে আমাৰ হেই ভবিষ্যতে, এজন ব্যক্তি ক্তিয়ে মানে যিটো, মানে পেচা বা কৰ্ম জীৱনক বাচি লয়, সেইটোকে আচলতে আমাৰ সাধাৰণ ভাষাত তোমাৰ, কেৰিয়াৰ নিৰ্বাচন বুলি কোৱা হয়। হয়নে নহয়? গতিকে তোমাৰ, মই তোমাক কৈছিলোৱে তোমাৰ, সঠিক মানে, যদি এটা সঠিক কেৰিয়াৰ আচলতে নিৰ্বাচন কৰিব পাৰে। তেনেহলে এজন ব্যক্তি, ব্যক্তি আচলতে সফলতা, আত্মসন্তুষ্টি, আৰু আৰ্থিক স্বাৱলম্বী সেয়া আচলতে লাভ কৰাত বহুত সহায়- লাভ কৰে।
হয়-হয়, হয়-হয়-হয়।
মই তোমাক কৈছিলো, যে মানে, বহুত ল'ৰা ছোৱালী এনেকুৱা হয়, তোমাক কেৰিয়াৰ কেৰিয়াৰটো বচাৰ ক্ষেত্ৰত আচলতে বিফল হয়, আৰু তাৰ ফলত তেওঁলোকৰ তোমাৰ, আচলতে আচলতে জীৱনটোত আচলতে, তেওঁলোক এটা, এজন, এজন একোজন-একোজন আচলতে নিবনুৱা হিচাপে থাকি যায়। গতিকে সেই সেই ক্ষেত্ৰত আমি, অ। সেই ক্ষেত্ৰত আমি কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত আচলতে, সাৱধানতা আৰু দূৰদৰ্শিতা দুইটা মানে দিয়া আৰু আচ চলতে প্ৰয়োজন। গম পাইছা নে নাই?
সেইটোৱে। লং টাইম ভিজনটোৰ কথা কৈছো মই, লং টাইম ভিজনটোৰ কথা কৈছো। যে, কোনটো ৱেইট গলে লং টাইম ভিজনটো মই পাম? আচল কোনটো মোৰ ভাল লাগে? সেইখিনি কথাটো কৈছো মই। হয়।
আৰু এটা কথা কৈছো গম পাইছা নে নাই? এই মানুহে যে কেৰিয়াৰ যে সেইটো সময়ত বাছনি কৰে, সেই সময়ত আচলতে আচলতে নিজৰ আগ্ৰহ আৰু সামৰ্থক আচলতে গুৰুত্ব দিয়াটো, মানে মই বেছি প্ৰেফাৰ কৰোঁ।
হয় হয় হয় সেইখিনি কথাই কৈছো, মই অহ
অহ কিছুমান কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয়, তোমাৰ আনে তোমাক মানে কৈ থাকিব, তোমাৰ তুমি এইটো ললে ভাল হব এইটো ললে ভাল হব। গতিকে তোমাৰ কি হয়, আ আনৰ মানে সেই, তোমাৰ ধৰি, লোৱা ঘৰৰ মানুহক প্ৰেচাৰতে হওঁক, বা তোমাৰ, তোমাৰ পৰিয়ালবৰ্গ আকৌ কোনোবাই কোৱা প্ৰেছৰটে হওঁক, কি হয় তোমাৰ? কেৰিয়াৰ টো তোমাৰ বেলেগ-বেলেগ মানে চইচ কৰে। কিন্তু সেই ক্ষেত্ৰত মই আচলতে মই সেইটোৱে আচলতে তাৰ ক্ষেত্ৰত মই একদম স কম মন্ত্ৰী প্ৰদান নকৰো যিহেতু তোমাৰ নিজৰ জীন নিজৰ গতিকে তুমি সেই তোমাৰ নিজৰ নিজৰ দৃষ্টিভংগে সকলো কথা চাব লাগে আৰু তোমাৰ নিজৰ মতে নিজৰ তোমাৰ আগ আগ্ৰহ আৰু নিজৰ সামগ্ৰী উম প্ৰতি গুৰুত্ব ৰাখি নিজৰ তুমি যিটো লাইনত যাব বা যিটো কেৰিয় চুচ কৰিবা সেই কেৰিয়
হয় হয় এতিয়া চাবা দেই হেল্ল' শুনিছানে হয় অ এতিয়া চাবা এই ক্ষেত্ৰত ভাল লগাটো আৰু নিজে হ'ব বিচৰাতো যথেষ্ট গুৰুত্ব ক কথা কৰে আৰু ইয়াৰ ক্ষেত্ৰত মেইনকে ডিপেণ্ড কৰিব ফেমিলিৰ ওপৰত
ফেমিলীৰ ওপৰত হয়
হয় এতিয়া চোৱা এজন এজন পৰিয়ালত এজন কন্যা বা পুত্ৰ সন্তানৰ জন্ম হৈছে জন্ম হোৱাৰ পিছতে মাক দেউতাকে বা কেইবছৰ মানৰ পিছতে মাক দেউতাকে ঠিৰাং কৰি ললে হব সি আমোক
হয় হয়
নাট নাট এতিয়ালৈকে সি ক খ পঢ়িব পাৰিছে না সি
হয়
অন্য কিবা কথা জানে হয় নে তেতিয়া ক্ষেত্ৰতে তেওঁলোকে প্ৰথম কথা তেওঁ কেৰিয়াৰ ডিচাইড কৰিলে তেওঁ কোনটো ক্ষেত্ৰত ভাল হ'ব ল'ৰাটো ক্ষেত্ৰত বেয়া হ'ব সেইবোৰ নজনাকৈ
হয় হয়
বুজি পাইছ নে এতিয়া দ্বিতীয় ক্ষেত্ৰত যেতিয়া লৰাটো ল'ৰাটো যাতে ডাঙৰ হ'ল সি তেতিয়া একচুৱেলি তাৰ যোনটো পথত তাৰ কলা নাছিল সেইটো পথত হয় হয় ইনট্ৰেজ আছিলে সি সি হয়। সেইটো ফালে নিনিয়াকে মাক-দেউতাকে। এ নিজৰ পথত নিজৰ ভিজনটো চাবলৈ গৈ ল'ৰাটোৰ ভিজন নাচায়। যেতিয়া সি বেয়া পোৱা কাম এটা। জুৰ-জোবৰদোস্তি ফৰ্চ কৰি কুৰুৱা হয়।
হয়, হয় নিশ্চয় নিশ্চয়।
নিয়া হয়। তেতিয়া। সি অভিয়াছিলি। নিজৰ যিমানখিনি এফৰ্ট দিলেও তাৰ নিজৰ ভাল পোৱা কামটো যিমান এফৰ্ট দিয়ে। সিমান খিনি দিব নোৱাৰে সি, হয় নে হয় যাৰ ফলস্বৰূপে। কেৰিয়াৰ নিৰ্বাচনত যদিও তেওঁ কেনেবাকৈ সফল হয় কেৰিয়াক। শ্ৰদ্ধাত যোনটো এচিভ কৰিব বিচাৰছে সেইটো এচিভ। কৰিলে ধৰ। কিবা চাকৰিয়ে হ'ল বা কিবা। কিবা পদেই হ'ল। এচিভ কৰাৰ পিছতো সি কিন্তু। তাৰ মনৰ পৰা সি সন্তুষ্টিটো লাভ।
না নোৱাৰে, নোৱাৰে। অ', আচলতে কি অ এইটো আৰু তোমাৰ আমাৰ ভাৰতত আচলতে এইটো এই এই ক্ষেত্ৰত আচলতে বেছি হেৰি দেখা যায়। মানে কি হয় অ' আমাৰ ভাৰতত আচলতে অ', বেছিভাগ। তোমাৰ। ছাত্ৰ-ছাত্ৰীয়ে কি হয় তোমাৰ সেই। পৰিয়াল পৰিয়ালবৰ্গক। পৰা অ', প্ৰেচাব পৰিয়াল বৰ্গৰ পৰা পোৱা সেই প্ৰেচাৰতে আচলতে তেওঁলোকে নিজৰ কেৰিয়াৰটো চিলেক্ট কৰে আচলতে। নিৰ্বাচন কৰে, গতিকে সেই ক্ষেত্ৰত তোমাৰ মানুহ। তোমাৰ। হয়তো সকলোৱে কয় সেই। এচিভমেণ্টটো আচলতে ক মানে কৰিব নোৱাৰে। আৰু তাৰ ফলাত। তাৰ পৰা তোমাৰ বহুত বেয়া বেয়া দিশো বাচি লয়। যিহেতু কেৰিয়াৰত তেওঁ সফল নহয় সেইকাৰণে তেওঁলোকে বহুত বেয়া বেয়া ৰাস্তাও বাচি লয়। আৰু তোমাৰ সেই পৰিয়ালৰ পৰাও আচলতে তোমাৰ বহুত কথা শুনিবলগীয়া হয়।
এতিয়া মই এটা হয়, এতিয়া কেইদিনমানৰ আগতে এটা এক্সিডেণ্টৰ কথা কম, কেইদিনমান মানে আজি এবছৰ ডেৰ বছৰ হ'ল কথাটো জে জে -ডাবল- ই ইঞ্জিনিয়াৰিঙত তেওঁ অল ইণ্ডিয়া ৰেংক টু নে ফাৰ্ষ ত অহা এজন ছাত্ৰ আহ, তেখেতৰ আজি ডেৰবছৰ দুবছৰৰ আগত তেখেতে আত্মহত্যা কৰিছে।
অঁ।
আমাৰ ভাৰততে আচলতে তেনেকুৱা ধৰণৰ এই ঘটনাবিলাক দেখা যায়।
হয় হয় হয় তেনেকুৱা ধৰণৰ। আচলতে তেখেতৰ উ যদিও সেই টো এচিভ কৰিলে হেইৰিটো ৰেংকটো তথাপিতো তেখেতে কোনটো ক্ষেত্ৰত ছেটিছফাইড নাছিলে সেই কথাটো বুজিব নোৱাৰিলে সমাজে বা ফেমিলিয়ে এতিয়া অন্য এটা ফেমিলি লৈ চোৱা, য'ত তোমাৰ আহ হেৰি অন্য এজন আহ পুত্ৰ বা কন্যা সন্তান জন্ম জন্ম হৈছে য'ত পিতৃ-মাতৃয়ে তেখেতৰ সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ হেৰি অনুসৰি তেখেতৰ চিলেকসন অনুসৰি সিহঁতৰ ইণ্টাৰেষ্ট অনুসৰি সে কথাটো তেখেতক চাপৰ্ট কৰিছিল বা তেওঁ হয় গৈতো গৈতো তেখেতে নিজৰ সেইখিনি এচিভ কৰাত কেইদিনমান দেৰি হ'ব পাৰে কিন্তু হয়তো তেখেতে সেই স সেই জীৱনটো আচলতে সুখী হ'ব পাৰে মই সেইটোৱে বিশ্বাস কৰিছো
অঁ সেইটো সেইটোৱে আচলতে কথাখিনি সেইখিনিয়ে গতিকে আমি নিজৰ আজ আচলতে আমি আমাৰ আচলতে যিটো আচলতে সপোন আছে। সেই সপোনটোক লৈ মেলিহে আমি গুৰুত্- দিয়া অধিক মানে, বেছি গুৰু বেছি গুৰুত্ব দিব লাগে। আনৰ আনে কি কৈছ- সেই কথাটো আচলতে ইমান কৰিব নালাগে, লক্ষ্য কৰিব নালাগে। আৰু আৰু আচলতে আমাৰ সেই পৰিয়ালৰ মানুহখিনিও আচলতে সেই কথাটো বুজি পাব লাগে গম পাইছ
বুজি পাব লাগে। সেইকাৰণে এডুকেশ্বন, এডুকেশ্যনৰ কথাটো কৈছো যে এডুকেতেত পিপুল সেইখিনি কেতিয়াও নকৰে মানুহখিনি, গতিকে সেইকাৰণে পেৰেন্স
পৰে আচল। গতিকে মানুহখিনি ইডি অ ইডুকেতেত কৰিব লাগে এতিয়া আৰু কি গম পাইছা নাই কেৰিয়াৰ নিৰ্বাচনটো কেৱল এটা চাক কৰি বাচনি নহয় হয় নহয়? ই ইটো তোমাৰ নিজৰ ভৱিষ্যত জীৱনৰ দিশ নিৰ্ধাৰণ কৰা এক গুৰুত্বপূ- সদ্ধান্ত। অ সেয়েহে তোমাৰ কি কৰিব লাগে আমাৰ নিজৰ আগ্ৰহযোগ্যত। তাৰো লক্ষ উৎসৱত ভিত্তি কৰি সেই সঠিক কেৰিয়াৰ আমি নিৰ্বাচন। কৰাত
নিৰ্বাচন কৰিব লাগে। সেইখিনি সেইখিনি হয় গতিকে ভাল লাগিলে আজি।
কেৰিয়াৰ নিৰ্বাচন কৰি- লেহে আচলতে আমাৰ জীৱনটো সফল আৰু আমি সুখী সুখী হৈ থাকিব পাৰিম। গতিকে অহ গতিকে আমি সেই অহ এটা। ভাল কেৰিয়াৰ কেৰিয়াৰ নিৰ্বাচন কৰিব কৰিব লাগে। আমাৰ আমাৰ নিজৰ আচলতে যিটো ভাল আমি যিটো ক্ষেত্ৰত আগ্ৰহী সেইয়া আচলতে সেইটো কেৰিয়াৰহে আচলতে আমি-